হেল্ল'।
অ কি কৰি আছা?
এ শুব লৈছো আৰু তুমি কি কৰিছা?
ময়ো সেই বিচনাতে সোমে আৰু অলপ দেৰি পিছতে
বৰষুণ দিছে নে নাই?
বৰষুণ নাই দিয়া।
হয় নেকি অ আমাৰ দবা পিতা বৰষুণ । অঁ দবা পিতা বৰষুণ। কিন্তু আমি ফেন লৈ আছো কুলাৰ লৈ আছো লৈ পিনে। আমি ব্লেংকেট লৈ আছো।
অ।
বুজিছা কি কবা এনেকে শুইম। ভাল লাগে ন ব্লেংকেট লৈ পিনে এখন ভৈই ওলাই থৈ দিবা কিন্তু বাহিৰত। বহুত ধুনীয়া লাগে হোই অহ অ তেনেকে ভাত খালা
ভাত খালো তোমালোকে খালা?
খালোৱে কেতিয়াবাই খালো আমিতো আঠটা মানতে খাই দিলো আজি। বহুত জল্দি।
অ মোৰ আৰু সেয়াই আৰু ভাত চাত খাই মেলি বিচনাতে মোবাইল চাই চাই শুই থাকো।তাৰপিছত টোপনি। যাওঁগে লাহেকে টোপন ধৰিলে মানে লাহেকে মোবাইলটো ৰাখি আৰু শুই যাওঁ।
তাকে তুমি কি মোবাইল ইউচ্ কৰি আছা বাৰু এতিয়া।
মই যে গুগ'ল পিক্সেল ইউজ কৰি আছো। তুমি?
অঁ অঁ মই চেমচাং গেলেক্সি ইউজ কৰি আছো, এচ ছিৰিজৰ। মানে মোৰ মোবাইলতো ভালে পাইছো। কিন্তু মই ভাবিছো আৰু এতা মানে মোবাইল মোৰ লগা হৈ আছে হা। তহ তুমি কেনেকুৱা পাইছা তোমাৰ মোবাইলটো?
মই মইতো ভালে পাইছো বাৰু কিন্তু চাৰ্জটোহে অলপ মানে বেটেৰী হেল্ঠ।
বেটাৰী দিগদাৰ ন? অঁ। চেমচাঙৰ সেই একেই দিয়া, মানে বেটেৰী অকমান চাৰ্জটো ।
অ বাৰে প্ৰতি দিবলগীয়া হয় আকৌ কম টাইম থাকে।
ফিফটিন পাৰ্চেণ্ট যেতিয়া হ'ব মানে একেই ঢেৰ ঢেৰ ঢেৰ ঢেৰ কে কমি যাব আৰু। ইমান অশান্তি পাইছো। উম সেইকাৰণে ভাবিছো। উম উম উম উম। বাকী কেমেৰা কেনেকুৱা কেমেৰা বা বাকী?
অকল কেমেৰাটোহে ভাল বা কি আইফোনৰ যেনেকুৱা একেই অৱস্থা।
অ স্পেচৰ প্ৰব্লেম নেকি? উম।
যি টি ৰাখিব নোৱাৰি। কিমান আৰু ডিলিট কৰি থাকিব। পেনড্ৰাইভ এটা দিয়ে বাৰু লগত।
অ অ। ভালেই দেখোন পেনড্ৰাইভ দিয়ে যদি আৰু কি লাগে।
অ ফ্ৰী কে দিয়ে। মোৰ পেনড্ৰাইভ টো ক'ত পৰি আছে ঠিকে নাই।
অ অ পিক্সেলটো ভাল আছে দিয়া, মোৰ মোৰ ভাইটিয়ে ইউজ কৰে পিক্সেলটো।
অঁ।
তহ সি মানে কৈছে আৰু উম ভালে পাইছে সি।
চেমচাঙো ভাল লাগে চেমচাং টো বহুত জুম হয়।
অঁ কিন্তু তুমি কোনটো জুম হয় জানা যোনটো এ এচ ৱান আল্ট্ৰা যোন
অ আল্ট্ৰাটো ন?
টো বহুত ধুনীয়া একদম ভাল জুম হয় আমাৰ কেইটা নৰ্মেল আৰু।
জোন বাই জোনবাই ফটো মাৰিবলৈ ভাল নেকি? জোনৰ ফটো ধুনীয়া আহে ন?
মইটো আজিলে মাৰা নাই, কিন্তু সেইকেইটা আল্টাত ভাল হব চাগে দেই। মাৰিব লাগিব মাৰিব লাগিব। আচছা। চোৱানা মোবাইল বিলাক আমি ইমান দাম দি দি কিনো হয়নে? কেইবছৰ ইউজ কৰো নো? খুব বেছি তিনি বছৰ চাৰি বছৰ।
অঁ আজিকালিটো আইফোন টো ফেশ্বন নিচিনা হৈ গৈছে। চবেই ব্যৱহাৰ কৰে। মোৰ এনেকুৱা অনুভৱ হয় যানা নে আইফোন নাথাকিলে যেন দুখীয়া।
অঁহ' মানে তুমি এনে এনেকুৱা হয় যে আইফোন নহলে তুমি চ'চাইটিত ফিট নহব।
অ এনেকুৱা হৈ গৈছে আজিকালি, মানে সৰু সৰু ল'ৰা ছোৱালী সৰু চামে বেছিকে মানে এইটো এনেকুৱা কৰি পেলাইছে বস্তুটো।
সেইটো হয় বাৰু দেই, আগতে আমি জানাই নাছিলো আমাৰ আমাৰ টাইমতো মবাইল আহিছিল হে নতুন নতুন নতুন কে, তাকো একদমড কীপেড কিতা আহিছিলে।
এই লকডাউনৰ পৰা বেছি মোবাইলৰ ব্যৱহাৰতো হ'ল, কেনেকে জানানে? অনলাইন ক্লাছ বোৰ হৈ পেলাই প্ৰত্যেকটো ল'ৰা ছোৱালী একেবাৰে মোবাইল পাই গ'ল ন তাহাঁতি। তাৰ পাছতে আইফোন ওলাইছে চাগে।
উম।আজিকালি সৰু পোৱালি চাবাচোন সিহঁতি জানে কি এক দুই বছৰ ল'ৰা এতে মানে এনেকে জানে কেনেকে ক্লিক কৰিব লাগে কেনেকে ৰাইট লেফ্ কেনেকে কি কৰিব চব জানে সিহঁতে। আমাতকে বেছি জানে, আমি সেইখিনি সময়তো গমেই পোৱা নাছিলো, এটা টাইম আছিল
অ এ আৰু কিবা এটা চাবাচোন আমি কিবা এটা নোৱাৰা বস্তু তাহাঁতি
ত অ সিহঁতি পাৰে ওলাই দিবলৈ। মানে ইমান পাকৈত মানে ঠিকো আছে মোবাইলৰ কাৰণে ল'ৰা ছোৱালীবিলাক এডভান্স হৈছে। নতুন কথা শিকিছে, আমাৰছেটো বহুত এডভাঞ্চ। হৈছে, আলট্ৰা প্ৰ মেক্স হৈ গৈছে, ঠিক আছে কিন্তু কিছুমান ক্ষেত্ৰত বেয়াও হৈছে দিয়াচোন মোবাইল
অ বিশেষকে স্বাস্থ্যৰ কাৰণে দেই চকুৰ সমস্যাৰ কাৰণে। মানে বহুত বেছি বেয়া হৈছে। আজিকালি প্ৰায় ভাগ ল'ৰা ছোৱালীয়ে চশমা ব্যৱহাৰ কৰে, এইটোতো মোবাইলক ৰ কাৰণে বুলিয়ে ক ব লাগিব, টি ভী, মোবাইল বেছিকে ব্যৱহাৰ কৰে যে।
সেইটোৱে আমিতো এইখিনি বয়সত আমাৰ চশমা লাগিছে, সিহঁতেতো সিহঁতেতো মাই বি দহ পাঁচ বছৰৰ পৰাই চচমা লাগে, তাকো মানে নৰ্মেল। চশমাটো নাই একদম মোটা মোটা গ্লাছটো যত বহুত বহুত পাৱাৰ থাকে।
অ আৰু বেছিকৈ সময় মোবাইল চাই থাকিলে মূৰৰ বিষ। হয় জানানে আৰু টোপনিটোতো খেলি মেলি হয়ে মোবাইল।
টোপনি খতি হয়, তুমি তুমি মোবাইল নহলে তুমি তোমাৰ অশান্তি লাগিব কেনেকে চাও কি কৰো, তুমি যিমান মোবাইলত তাৰমানে সোমাই থাকিব কিমানৰ তুমি কিমান বাহিৰা জগত খনৰ পৰা দূৰত যাবাগে। আৰু এটা টাইম এনেকুৱা আহি যায়গৈ তুমি। তোমাৰ মানে যোনখিনি সঁচা মানে লগৰ ন। বা ৰিয়েল লাইফৰ যোন খিনি মানুহ, সেইখিনিৰ লগত তুমি কেনেকে কথা পাতে, বা কেনেকে হাঁহি ধেমালি কৰে সেইখিনি তুমি পাহৰি যাবাগে।
অ পাহৰি যোৱা হয় কিন্তু মুখামুখি যোগাযোগতটো বেলেগ হয় আৰু। মোবাইলৰ দ্বাৰা ব্যৱহাৰ কৰাটো বেলেগ হয় যে সেইটো কাৰণে।
মোবাইলৰ পৰা বহুত মানে এইবিলাক ফাইনেলছিল স্কেন বিলাক হৈ আছে চাবা চোন।
সেইটো হয় পিছে সেইখিনি বাৰু হৈছে হ'লেও যোগাযোগ তো বাৰু সহজতে কৰিব পৰা যায় নহয় সেইটো এটা ক'ব লাগিব শিক্ষাৰ ক্ষেত্ৰতো অৱশ্যে বহুত সহায় কৰিছে, হয় নাই কোৱাচোন? এতিয়া দুখীয়া অ দু দুখীয়া ল'ৰা ছোৱালী খিনিকো সহায় কৰিছে।
কৰিছে, কৰিছে, কৰিছে, কৰিছে, কৰিছে।
বিপদ এটা হলেও পতককে খবৰটো দিব পাৰি আৰু।
পাৰি আগতে য'ত তুমি চিঠি পঠাব লাগি যে চিঠি চিঠি খন তোমাৰ গৈ পাওতে এক মাহ লাগিছিলে, সেইটোয়ে এতিয়াটো মোবাইল টো থকা কাৰণে দিয়াচোন এক ছেকেণ্ডতে এক মিনিটতে বোলে
আৰু আৰু এটা কাৰণে ভাল হৈছে কিন্তু জানানে! অ প্ৰতিভাবোৰ কিন্তু বিকাশ পাইছে আকস্ম
অঁ পাইছে পাইছে পাইছে বহুত পাইছে, উম আৰু মানে মোবাইলটোৰ কাৰণে আজি চাবাচোন কিমান দুখীয়া দুখীয়া ল'ৰা ছোৱালী কিমান আজি কোটি কোটি টকা ইনকাম কৰি আছে হয় নে নহয়? মোবাইলটোত আছে, তেওঁৰ প্ৰতিভা আছে সেই মবাইলতটো এটা তেওঁ মানে সংগী হৈ পিনে বহুত ধুনীয়া ধুনীয়া কাম কৰিছে। কিন্তু ইফেক্ মানে কৰিছে আমাৰ এইয়া সৰু ল'ৰা ছোৱালী খিনিৰ কাৰণে আৰু। কাৰণ সিহঁতি স্কুলৰ পৰা আহিব আহি পিনে মাকৰ মোবাইল টো ল'ব ইফালে খানা মানে স্কুলৰ পৰা আহি পিনে ভাত খাবলৈ মাতি থাকে যে আহা আহা আহা কিন্তু নাই সিহঁতে মোবাইলত হ বিজি থাকে ত সেইখিনি সিহঁতে খোৱাৰ যোনটো সোৱাদ সেইটো ল'ব নোৱাৰে ন ভালকে আগতে
আজিকালি ডাঙৰ মানুহও একেই অ সৰু ল'ৰা ছোৱালীৰ কথা কি কবানো
উম কিন্তু মোবাইল চাই চাই ভাত খাব নালাগে মানে মবাইল চাই চাই ভাত খালে অ হয় নেকি কি ক'ম আৰু এতিয়া নহলে মানে মই মানে মোবাইল চাই চাই ভাত খাব নালাগে বুলি কয় হা মানে উম উম মানে তুমি যিখিনি খাইছা ন সেইখিনি তুমি যদি অ তোমাৰ গাত লগাকে খাব লাগে ন তুমি ধুনীয়াকে খাব লাগে মানে যদি মোবাইল চাই থাকা মাইণ্ডটো তাত থাকিব নহঁ ত তুমি কি কৰিব পাৰা যোনখিনি খাইছা সেইখিনি ফিলেই নাপাবা ফিল পোৱাটো আৰু তোমাৰ গাতটো নালাগিব মানে
উম অ আজিকালি ল'ৰা ছোৱালী খুৱাবলৈ মোবাইল ব্যৱহাৰ কৰে মানে আমনি কৰে ন তাহতি নেখায় চোন দেখালে মানে অলপ খায় সেই তেনেকে আৰু মাক বোৰো বাধ্য হৈ যায়
মাক দেউতাকো চাকৰি হৈ যায় ন আজিকালি মানে মেক্সিমাম মাকই আজিকালি চাকৰি হয় সময় দিব দিব নোৱাৰে সেইটোয়ে মানে আমনি কৰাৰ লগে লগে মবাইলটো দিপিনে মাকহতে কাম খিনি কৰিব পাৰে সেইটো কাৰণে মানে অ সেইটো দিও দিওঁতে মানে অলপ বেছি হৈ যায়গে আৰু ডাঙৰ হোৱাৰ লগে লগে
এনেই বহুত খিনি বাৰু সুবিধাও হৈছে
সুবিধা হৈছে বহুত সুবিধা হৈছে দেই মানে তুমি আজি দূৰৰ মানুহজনক চাব পাৰিছা হয় নে নহয়
সেইটো হয় মই বিশেষকে ভাল পাইছো প্ৰতিভা খিনিক কাৰণে এতিয়া সৰু সৰু ল'ৰা ছোৱালী কিছুমান মানে দুখীয়া হওক বা ধনীয়ে হওক যিয়ে নহওক দুখীয়া খিনিওতো সেই এটা প্লেটফৰ্ম পাই পেলাই তাত প্ৰতিভা খিনি অ দেখাব পাৰিছে আৰু ম মানুহে গম পাইছে সহায়ো সহায়ো কৰিছে বহুতক
কৰিছে কৰিছে কৰিছে। মই কিন্তু এই হেৰি আমাৰ চ মই ভাল পাওঁ‌ দে তোমালোকৰ সিফালে চাগে তেওঁ দুলীয়াজানৰ নেকি? সময় সময় গগৈ নেকি অ' তেওঁ কিন্তু বহুত ভাল কাম কৰি চে দেই মানে। অসমৰ কাৰণে দুখীয়া মানুহখিনিৰ কাৰণে মই সেইখিনি ভাল পাইছো মানে। মানে মানুহ ধনী বহুত সহায় কৰিছে। মানুহ ধনী হ'লে মানে এইখিনি কৰিব পৰা ক্ষমতা থাকিব লাগে মই বিচাৰোঁ আৰু সঁচা
মানৱীয় মানৱীয়তাটো থাকিব লাগে আৰু মানুহৰ হয়নে
সঁচা সঁচা তেওঁ বহুত ভাল কাম কৰিছে। মানে মই ভাবো আৰু তেওঁ আৰু আগবাঢ়ি যাওঁ‌ক কিন্তু সেয়াই আৰু গৈ আছে লাহে লাহে যেন তেনে এদিন নহলে এদিনটো তেওঁ ভাল হ'ব বাৰু হওক ভাল হওক। বেচেৰা উম উম উম তেওঁ দুলিয়াজানৰে আছিল চাগে ন ইফালে
উম হয় চাগে ময়ো বৰ বিশেষ ভালকে নাজানো জানো কিন্তু তেওঁৰ ভিডিঅ' প্ৰায় চাওঁ পাই থাকো ভাল লাগে।
মই ইনষ্টাতত তেঁওক ফল্লৱ কৰা হৈ আছে। মানে তেওঁৰ যি প্ৰজেক্ট য আ মই চ মানে চব চাই থাকো ভাল লাগে দেখি বা তেওঁ কিছুমানে কণ্টিভিউত কৰিছে। তেওঁ কৰিব কাৰণে ত সেইখিনি আৰু ভাল লাগিছিল। আমিও পাৰিলেগে কেতিয়াবা কণ্টিভিও ত কৰিম যদি ভগৱানে সেইখিনিক সক্ষমতা দিয়ে আৰু
এনেই ভা ভাল লাগে এনেই। সহায় কৰিব পাৰিলে বেলেগক কিন্তু এতিয়া বাৰু তেনেকে সহায় কৰিব পৰাকে নিজেও স্বাৱলম্বী হোৱাগে নাই।
উম সেইটোয়ে তথাপিও যিমান পাৰা এটকাই দিবা বা এটকাই পোৱা দুটকাই পৰা দিব লাগে আৰু সেনেকে দুখীয়া বেচেৰা হয়নে নহয়? মোৰ মানে এই বুঢ়া বুঢ়া বুঢ়ী। মানুহ বিলাকক মোক বৰ বেয়া লাগি যায় গম পাইছানে? তেওঁলোকে বেচেৰা ৰাস্তাত থাকে। নিজৰ মানে লৰা ছোৱালী বা উম। তাকে। উম দিব পাৰি। সেইটোয়ে বাৰু ঠিকে আছ। ছে বাৰু হ'ব দিয়া ন।
আহ ঠিক আছে দিয়া অ'